হেল্ল'।
অ হেল্ল' অ। এইয়া কিবা লৈ আহিলোঁ চুলি কাটিবলৈ আহিলোঁ।
অ', অ', অ' মই আছোঁ এনে।
অ', খোৱা বোৱা হ'ল?
খোৱা বোৱা হ'ল খালোঁ।
অ' কিহেৰে খালে?
এই ঢেকীয়া আলু ভাজি আৰু দালি আৰু এই কিবা বনাইছিলো কচু।
বা এইটো বহুত স্বাস্থ্যকৰ বস্তু বনালা।
অ'।
এইটো কচুটো বনাই খালে মানে এইটো আইৰণ চাইৰনৰ কাৰণে ভাল হয় এইটো। এইটো কেনেকে বনাব লাগে এইটো প্ৰচেছটো
প্ৰচেছটো মানে মোৰ সেই বাটৰ কচুৰ কথা সুধিছে নে, নে সেই আলু, কচুৰ কথা
কি বনাইছা এইটোহে আৰু
মই এই কিবা আলু, কচুৰ বনাইছোঁ সেই তোমাৰ মানে দালি ফাৰ্ষ্টত মানে আলু আৰু দালি অ, দালি আৰু সেই কচুটো বইল কৰি লৈছো
আঠটাই পাইচে
কৰি লয় সিজিব দি এ কেৰাহিত তেল দি এ তাতে বিলাহী, আদা, নহৰু, পাঁচপোৰণ গোটেইবোৰ ভাজি অকমান টাইম ভাজা বিলাহী টো সিজা পাছত এ বইল কৰা এ কচু আৰু দালিটো দি দিছো তাৰ পাছত অকমান ভাজি অকমান পাছত পানী দি দিছোঁ, উতলিব দিছো হয়
অ অ তেতিয়া হৈ যায় আৰু মানে প্ৰায় কিমান মান আধা ঘণ্টামানত হৈ যায় আও
এ আধা ঘণ্টামান লাগে আৰু বইল কৰাৰ লৈকে আৰু বইল কৰা পাছত বেছি টাইম নালাগে সোনকালে হৈ যায় তেলত দিওঁ তে বেছি টাইম নালাগে দিয়া। তেষ্টি হয় অ হয়
অ এইটোতো খাব লাগে তেনেকুৱা বস্তু খালে মানে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয়টো
অ তাতে আৰু মাছ অলপ দিয়া হ'লে আৰু তে আৰু ভাল লাগিলে হয় খাই
মানে এটা এই কুচিয়া মাছ যে কুচিয়া মাছ বনাই খাইছা নাই
কুচিয়া মাছটো মই এনেই বনাব অ ব কেনেকে বনাব লাগে সেইটো?
এইটো মানে কিবা কৰিব লাগে কুচিয়াটো লৈ লৈ
অ'
তাকেছালটো এৰুৱাই দিব লাগে মানে, ছালটো চেলাই দি এৰুৱাই দি পেলাক পিচ পিচ কৰি কাটি ধুনীয়াকে ধুই লৈ তাৰপিছত আদা, নহৰু তেনেকে মিক্সআপ কৰি মছলা অলপ মিক্সআপ কৰি পেলাই মানে এইটো পেষ্ট বনাব লাগে বিলাহী কেইটামান দি পেলাই এ দুটামান দি
অ
মানে বিলাহী দি পেলাই পেষ্টটো আদা, নহৰু গোটেইবিলাক লগায় পেষ্টটো তাত তেলত দি অলপ ভাজি ল'ব লাগে মানে গ্ৰেভিত টাইপ অলপ ধুনীয়াকে পেলপেলীয়া কৰি পেলাই
অ
মানে এইটো পাঁচ মিনিট প্ৰায় পাঁচ মিনিট, দহ মিনিটমান বাজি পেলাই এইটো গ্ৰেভিটো বিলাহীৰ লগত পেষ্টটো তাৰপাছত এইটো আগতে অলপ ভাজি ল'ব লাগে বাৰু এ এইটো কি আছিলে কুচিয়া মাছটো অলপ ভাজি ল'ব লাগে।
অ
বেছি নহয় আৰু অলপ মানে গোটা হোৱাকে ভাজি লয়। তাৰ পাছত এ পেষ্টত মানে দালি দিব লাগে তাত দি দিব লাগে আও
উ উম
দি দিয়াৰ পিছত একদম ফেৰফেইয়া হৈ যায় পানী অলপ দি পানীটো মানে সোৱাদ অনুসৰি আৰু। যিমানখিনি পৰিমাণৰ লাগে সেইটো দি ধুনীয়াকে ঢাকি থৈ দিব লাগে।
অ।
ধাকি থৈ দি মানে প্ৰায় পোন্ধৰ মিনিট মান উতলিবলৈ দি পেলাই। মানে গৰমে গৰমে পৰিৱেশন কৰিব লাগে, গৰম ভাতৰ লগত বহুত টেষ্টি হয়, সোৱাদযুক্ত আৰু লগতে এইটো স্বাস্থ্যকৰ বস্তু হয়। কুচিয়াটো খালে তাত মানে হাইলি হিমোগ্ল'বিন পোৱা যায় বুলি কৈছে।
অ পোৱা যায় বাৰু, কুচিয়া পাতত দি খায় পাইছেনে নাই?
পাতত দি খাইছোঁ পাতত দি ইমান মানে প্ৰচেছটো, সেইদিনা বনাইছিলে আমাৰ ভণ্টিহঁতে মই খালোঁ বাৰু।
কিয় আশা লৈ আহিম।
মই এই টাইম নাপালো এতিয়া খামগে চাগে, মানে আজি যামগে ত আজি গৈ তাত ধুনীয়াকে বনাম মই এই পেষ্টটো বনামগে মই ৰেচিপিটো বনামগে ধুনীয়াকে।
পাতত দি খায় চাবচোন, পাতত।
অ পাতৰ দি দিব পাৰি, তাৰ পিছত আৰু এটা বস্তু এনেকে বনাব এইটো মানে।
পাতত অকল কুচিয়াটো দিলে নহয় আদা নহৰু পিচি দিব লাগিব তাতে জলকীয়া দিব লাগিব। তেল অলপ দি সানিব লাগিব মচলা যি যি দিব মন যায় দিব লা মচলা যদি ইচ্ছা যায় দিব পাৰি যদি নাযায় নালাগে দিব। তাৰ পাছত কিবা পাতে মচুন্দৰ বা যিকোনো আৰু পাত চাত দিব পাৰে। তাৰ পাছতে আৰু ভাল লাগে খাই তেনেকে।
খাব লাগে আ।
অ, একো পাতা চাতে নিদিলেও ভাল লাগে বাৰু, অকল সেইটো তেল মছলা সানি। আদা, নহৰু সানি যদি পাতত দিয়ে ভাল লাগে খাই তেনেকেও।
উম।
কুচিয়া আপোনাৰ পুখুৰীত কেইটা আছে বাৰু এনে অনুমানিক?
আনুমানিকতো কিমান হ'ব, পয়ত্ৰিশটা মান মই দিছিলো। পঁয়ত্ৰিশটাৰ পৰা প্ৰায় সাতটা আঠটা মান ওলাই ওলাইছেগে আ। আঠটা বাকীবোৰ বা কিবোৰ তাতেই সোমাই আছে নেকি। টেংকীৰ ভিতৰত মই কিবা ৰাখিছিলোঁ। এইটো কি আছিলে? মা-মাটি মাটি কলপচলা দি জমাই থৈছিলো তাৰ ভিতৰতে সোমাই আছে। ছেগে সেইদিনা পানী গোটেই উঠাইছিলো কিন্তু তাত সিহঁতে নলালে চোন। মানে এৰাতি ৰাখিব লাগে তেতিয়া নিজে পানীটো গুচাই পেলাই। টেংকিটো এৰাতি যদি ৰা কি দিয়ে তেতিয়া গোটেই মাছবোৰ মানে নিজে নিজে ওলাই আহে, তেতিয়া পানী নাইকিয়া হৈ যায়তো। সিহঁতৰ গাঁতত পানী সিহঁতে জমা কৰি ৰাখে, সেই পানীটো যেতিয়ালৈকে শেষ নাহয় তেতিয়ালেকে ওলাই নাহে সিহঁতে।
অ অ ঠিকেই আছে অ।
এনেকুৱা ফাৰ্মিংবিলাক কুচিয়া ফাৰ্মিং ফাৰ্মিংবিলাক ভাল এইটো কৰিব পাৰিলেটো বহুত লাভজনক হৈ পৰে, শিঙি মাছ এই শিঙি মাছৰ টেংকী মাগুৰ মাছৰ, তাৰপিছত চেঙেলী মাছৰ এইটো মানে, যিবিলাক দুৰ্লভ প্ৰজাতিৰ মাছবিলাক এইটো পঢ়িব লাগে মইতো পৰীক্ষামূলকহে কৰিছোঁ বাৰু পিছত মই কৰিম
বেলেগ বেলেগে যেনিবা কুচিয়া এটা টেংকি মা অ শিঙি মাছ এট টা টেংকিত তেনেকে যদি কৰে ভাল হ'ব
উম সেনেকে মই এইটো কৰিম মানে প্ৰচেছটো
অঁ
শিঙি মাছৰ ভাল হ'ব
তাকে অকল দানাহে দি থাকিব লাগে একো কৰিব নালাগে চোন সে কোৱা
কিতো
এ টেংকীত যদি মাছ পোহা হয় অকল দানাহে খানাটোহে দিব লাগে দানাটো বেলেগত আৰু একো কৰিব লগা নহয়
নালাগে এই কুচিয়া মাছৰ পালন কৰাটো, অলপ মানে জটিল হয় সিহঁতক মানে খোৱা হয় এতিয়া কেঁচু দিব লাগে মানে কেঁচু দিলে সিহঁতে পতাপত ডাঙৰ হয় আৰু খায় আৰু বেছি হ'ব লাগে গাতটোত মানে টেংকিটোত অলপ সৰু কৰি পেলাই মানে বেছিকে দিব লাগে বস্তুটো
অ অ
কুচিয়াটো বেছিকে মেলিব লাগে তেতিয়া বস্তু মানে কি হয়, সিহঁতৰ এই কম্পিটিচন হয়তো মানে সিহঁতৰ প্ৰতিযোগিতা হয় খোৱাত ঠিক চেক কৰাত প্ৰতিযোগিতা হ'ব লাগিব তেতিয়াহে সিহঁতে মানে সিটোৱে সিটোক এৰি পেলাই, সিটো খায়। মানে তাৰ লগত বেলেগ মাছো দিব পাৰে তেতিয়া মানে খোৱাটো সিহঁতে কৰে নহ'লে সিহঁতকে ৰাখিলে মানে সিহঁতে ভয় কৰে বহুত ভয় কৰে।
শিঙি মাছ দিব পাৰি আৰু।
অ শিঙি মাছ লগত দিব পাৰে এ তেতিয়া বহুত সোনকালে খাই দিয়ে ডাঙৰ হয় আৰু ব
বেলেগ দানা আৰু নাখায় নেকি কুচিয়াই অকল সে কেঁচু খাই
কেঁচু খাই তাৰপিছত এই মাছৰ কিবা গুৰিবোৰ মাছ তাছৰ পেটু চেটু এইবোৰ
অ মাছৰ পেটবোৰ খাই
অ।
অ সেইটো চোন এহ তাতে য'ত মাছ বিকে তাত পৰা সে এনেইচোন পেলাই, সেইবোৰ পলিথিন এটাত থব দি মেলি অ'। কেইটকামান দি সেইটো আনি দিলেও হৈ যায়।
যাতে সিহঁতক খোৱাব পাৰিম
অ।
সেই তেনেকুৱা ধৰণে কৰিলে বহুত লাভজনক হয় কুচীয়া পালন কৰাটো মানে আমাৰ অসম আৰু মেটেকা দিলেও বহুত ভাল মেটেকা চেটেকা দিব লাগে
অহ
কণী মেটেকা দি পেলাই মানে বোকা কৰি বস্তু পুহিলে মানে ভাল হয়
অহ'।
তেনেকুৱা ধৰণে আগবাঢ়িব লাগে কামবোৰ
তাকে
এই ফাৰ্মিংবোৰ ইমান বেয়া নহয় বাৰু। অলপ সময় দিব লাগে এ নিখুঁতভাৱে কৰিব লাগে চিষ্টেমেটিক হ'ব লাগে।
লষ্ট হ'ল তেই। তেতিয়া ভাল হয় আৰু কথাবোৰ। এতিয়া তোমাৰ যেনেকে প্লানিং আছে নেকি মানে পৰিকল্পনা কিবা কৰিছা নেকি?
পৰিকল্পনাত তেনেকে গাহৰি পোহা পৰিকল্পনাহে কৰিছো মই।
অ', গাহৰি এনে ছমাহ মানতো বহুত এ বেছিব পৰা হৈ থাকে যিবিলাক মানে সিহঁতৰ এইটো প্ৰচেছটো বেছিব পৰিলে কেনেকুৱাকৈ কৰিব লাগে?
এই চাপৰ চাপৰ থাকে আৰু এই গুটি গুটি সিহঁতৰ মানে কিবা দানা থাকে বেলেগ। সেইটো মানে মিক্স কৰি দিব লাগে অ' সেইটো দিলে অ'। আৰু ভিটামিন চিটামিন দি থাকিব লাগে। পেলুৰো সেইটোও দিব লগা হয়। আৰু বেজি বেজিটো মাৰিব লগা নহয় চাগে বাৰু অ', ভেকচিনটো দিব লগা হয় নেকি। ময়ো ইমান ভালকে গম পোৱা নাই বাৰু।
অ', তেনেকুৱা মানে ঠিক আছে। উম, হম, হম। ঠিক আছে নহ'লে হ'ব।
অ', হ'ব।
হ'ব বাৰু ঠিক আছে।
হ'ব।